হেল্ল' অ, অথনী আধা পতা হল মোৰ মানে ফোন এটা আহিছিলে।
অ,
তুমি কি খোৱাৰ কথা কৈছিলা। তোমালোকে কিবা খোৱা কথা কৈ আছিলা যে ভন্টিৰ এক্জাম খতম হোৱাৰ পিছত
একজাম খতম হোৱাৰ পিছত তোমাৰ আমি গলোঁ
অ,
উম খাইওঁ গৈ মেলি আমি যালো খাবলৈ গ'লো আৰু চাইদত।
অ অ
খাই মেলি আমি জালুকবাৰীলৈ আহিলোঁ।
অ'।
জালুকবাৰীৰ বা তোমাৰ আহি আমি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ গলোঁ।
অ নতুনকে বনোৱা নাই জানো সেয়া।
নহয় নহয় পুৰণা।
অ' অ' অ' অ', শ্বহিদ হেৰিটোহে নতুনকে বনোৱা ন।
উম। তাৰপা আমি তালৈ গলোঁ গৈ মেলি তোমাৰ এন্ট্ৰি কৰিলো জেগাটো ধুনীয়া এগ
আমাৰ জুবিন ক্ষেত্ৰৰ নিচিনাকে দিছে নে এনে অকমান তাতকে ভাল।
জুবিন ক্ষেত্ৰতো আমাৰ জুবিন জুবিন দাৰ নিচ চিনা একো জুবিন দাৰ একো কৰাই নাই বুলি ক'ব পাৰি আৰু।
অ'
চৰকাৰেটো বনাম বনাম বনাম বনামকে বনোৱাই নাই।
অ' সেইটো হয় আৰু লাহে লাহে কৰি আছে কাম বিলাক। উম যাবা উম উম।
গৈ মেলি তোমাৰ। এন্ট্ৰি কৰিব লাগে মানে নাম চাম লিখি মেলি। সোমোৱাৰ আগত কেইজন মানুহ কি কি একেলগে কেইজন আহিছা।
অ'।
সোমাই মেলি গলো গৈ ভিতৰত। সোমালোগে তাপা তোমাৰ। যোনফালে ভূৱন হাজৰিকাৰ সমাধি ক্ষেত্ৰতো আছে। তাৰ ওপৰ ফালে মানে। চেণ্ডেল পিন্ধি পেলাই যাব নোৱাৰি চেডেল খিনি বাহিৰতে খুলি থৈ যাব লাগে। মানে ভিতৰত বাহিৰ ফালে। মানে গোটেই ধুনীয়াকে পাৰ্ক বনাই থোৱাও আছে।
অ'।
তাপাম
ভিতৰলে গ'লে মানে চেণ্ডেল ভষ যাব নোৱাৰি।
অ' তাৰ মমানে ওপৰ নে যোনখিনি ফালে মানে সমাধি ক্ষেত্ৰতো আছিল সমাধি দিছিলে যোন ফালে হৈফালে মানে নোৱাৰি আৰু।
আহ।
উ তাত ফাৱাৰা এটাও আছে।
অম।
পানী যে ওপৰৰ পৰা ওপৰলে মাৰি থাকে তাৰপা এটা আকৌ জলপ্ৰপাত নিচিনাকেও বনাই থৈছে মানে ওপৰৰ পৰা পানী পৰি থাকে।
অ'
তাৰপা ভিতৰলে গলো।
আহ।
ভিতৰত গৈ ভূপেন হাজৰিকাৰ। একেবাৰে সৰু পৰা ডাঙৰ হোৱালৈকে।
উম।
ভূপেন হাজৰিকাৰ পুতেক তেজ তেজ হাজৰিকালৈ কি কি লিখিছিলে কি কি হেৰি মানে সেইবিলাকো আছে ফটো চটো ধুনীয়া আগৰ
তোমালোকে ফটো উঠাই আনিছা নে
ফটো উঠাই আনিছো মানুহক দেখ দেখুৱাবলৈ পাৰিম ন আমি গৈছিলো ইমান মহান ব্যক্তি এজনৰ হেৰিলে
উম
তাৰ পৰা তোমাৰ হ'ব দেখুৱাম তাৰপা তোমাৰ ফালে পাৰ্ক পাৰ্কৰ ফালেও আমি বহুত দেৰি ঘূৰি মেলি গলো
কালি মানে তোমালোক ঢেৰ ঘূৰিছা তাত
অ ঘূৰাতো বহুত ঘূৰিছো আমি
উম তাৰ পিছত
তাৰপিছত আমি তাপা ওলালো
উম
ওলাই মেলি আমি উজান বজাৰ যাম বুলি ওলালো তাৰপা উজান বজাৰ যাম বুলি ভাবিছিলো তাৰ পা বাটতে আকৌ কামাখ্যা মন্দিৰ পাই যে
অ
তাৰপা হেৰি খতম হৈছে হে
অম্বুবাচী মেলা উম
তাৰপা সৈকণত ভিৰ লাগিলে তাৰপা ভন্টিও কলে ব'ল চাই আহো বুলি তালৈ গলো
উম
সন্ধিয়া হ'ল আৰু যেনিবা
উম
গৈ মেলি তাত অলপ চালো মেলো মেলিলো ঘূৰিলো মন্দিৰ মানুহ ধেৰ মানুহ এতিয়াও উঠি একদম মন্দিৰৰ ওচৰে পাজৰে ঠাইখিনি শুই আছে টেন্ট চেন দি পেলাই বহুত দূৰ দূৰৰ মানুহ আছে বিহাৰ ইউ পি চিউ পি
বাহিৰৰ মানুহ ধেৰ আহে
উম শৰণীয়া মানুহও আছে বহুত খিনি
উম
বহুত দূৰ দূৰৰ পৰা আহে মা কামাখ্যা সেৱা লবলে।
উম।
ত আৰু সব ফালে তাৰপা ওলাই আহি অভাৰ' ব্ৰিজৰ ফালেও গোটেই মা মানুহ একদম অভাৰ ব্ৰিজৰ তলে তলে শুই, শুই আছে চব।
উম।
তাৰ পৰা আহিলোঁ।
ত পা আহি ক'ত গ'লা তোমাৰ?
আহি পেলাই ফেঞ্চি বজাৰ পালোহি।
অ', ফেঞ্চি বজাৰ বহুত বিখ্যাত ন'।
এছিয়াৰ বিখ্যাত।
উম।
অ', এছিয়াৰ নহ'ব এছিয়াখন মুম্বাই হয় কিন্তু আমাৰ নৰ্থ ইষ্ট ডাঙৰ চবতকে, অ', নোপোৱা বস্তু নাই। তোমাৰ বেজি গুলিৰ পৰা ধৰি লৈ একেবাৰে আৰু, ডাঙৰ ডাঙৰ বস্তু লৈকে।
তাৰ কাপোৰ কাৰণে বহুত স
অ', কাপোৰ কানি বহুত সস্ত কাপোৰ তোমাক কেনেকুৱা ধৰণৰ কাপোৰ লাগে, চব কাপোৰ পাবা তাত সৰু, উম। সৰু ল' ছোৱালীৰ পৰা বুঢ়া মানুহলৈকে নতুন নতুন ডিজাইনৰ পৰা একেবাৰে পুৰণা ডিজাইনলৈকে।
ছোৱালী মানুহৰ কাপোৰ পায়নে তাত?
পায় ছোৱালী মানুহ বুলিই নাই চব মানুহ
উম'।
আৰু দাম দাম বিলাকো বহুত কম কম। চো তুমি মানে তাত গ'লে আৰু? কোনখনৰ পৰা কিনো কি কৰো এনেকুৱা হ'ব উম একেবাৰে।
উম'।
বহুত দেৰি ঘূৰিলো আমাৰ তাৰমানে বস্তু খিনি দেখিয়ে আমি ইফালৰ পৰা সিফাল ঘুৰোতে ঘুৰোতে আমাৰ বহুত সময় গুচি গ'ল, হ। অ', চাৰ্ট আনিলো,
উম উম।
তাৰপা তোমাৰ স্পৰ্টিং এটা।
অ'।
হাফ পেন্ট আনিলো, লং পেন্ট আনিলো।
চব আনিছা আৰু মানে চব কিনিব মন যায়। নহ তাত তেনেকুৱা দোকানত, উম।
চ তোমাৰ তাৰমাৰ আৰু যি সস্তা সস্তা বস্তু, আৰু কিনিব মন আছিল। খালি যেনিবা আমাৰ বেগত ইমান জেগা নাছিল কাৰণে আমি, কমাই কিনি আনিলো আৰু কেতিয়াবা যদি অ', কেতিয়াবা মানে গ'লে বজাৰ কৰিম বুলি গ'লে তেতিয়া মানে বেগ চেগ ডাঙৰ লৈ মেলি,
উম, তাক আমাৰ ইয়াত যি বস্তুৰ দাম।
অ', আমাৰ ইয়াত এইফালেও।
উম।
তাৰপা তোমাৰ,
সেই পাৰ কেইখনলৈ গৈছিলা নেকি? নতুন কে জে খুলিছে।
ব্ৰহ্মপুত্ৰ পাৰৰখন ন?
অ', অ'।
অ', উজান বজাৰৰ।
অ'।
অ', আমি তোমাৰ ডাইৰেক্ট মানে উজান বজাৰলৈকে গাড়ী নাপায়, আমি সেইখনৰ পৰা উঠিলো যে।
সেইকনপা আহি আমাক বেছি দূৰ নাহিলো আকৌ। ফেঞ্চি বা অকমান আহি হেৰিতে আহি থৈ গলহি। তোমাৰ হাই কৰ্টৰ ওচৰত গুৱাহাটী হাই কৰ্ট।
অ', অ'।
তাৰপা আমাক সইকনত থলে।
উ।
তাপা ভন্টি লগৰ এজনীক ফোন কৰিলে তাই তাপা তাই আহিলে, তাইৰ লগৰ এজনী আহিলে, সিহঁত ফালে বহুত দেৰি আমি হেৰিতে ৰখি থাকিলো তোমাৰ পাৰ্কখন পোৱা আগতে উজান বজাৰ জোনখন টাৰ্ণিংটো
অ'।
সেকণতে ৰখি, ৰখি
উ।
তেনেকেই দচ বিচ মিনিট মান গুচিয়ে গ'ল
অ'।
তাৰপৰা। আমি গলো, খোজকাঢ়ি কাঢ়ি তালে।
উ।
তাৰপৰা আমি সোমালো, ভাল বহুত ধুনীয়া ডাঙৰকে বনাইছে
অ'।
তাৰপৰা আমি
অ'।
চবফালে একদম কি চাফ চিকুণ কিব লাইট। আৰু মানুহ কেনেকোৱা, চবফালে মানুহ
নথকা জেগা নাই। খেলাই খেলি আছে, গান গাৱাই গান গাই আছে। নহয় জোনে যি মন গৈছে আৰু দ জোনবিলাকৰ ৰাণিং কৰিবলৈ মন আছ ছে। দৌৰিব মন আছে সিহঁতে দৌৰি আছে। এক্সেচাইজ কৰা এক্সেচাইজ কৰি আছে।
অ'।
ফটো উঠিবলৈ অহা ফটো উঠি আছে।
অ', বহুত মানুহ দ ইয়াৰ পৰা যায় মানে, বেলেগ বেলেগ জেগাৰ পৰা যায় তাত ফুৰিবলে। তাতে এইটো অম্বুবাচী সময় কামাখ্যা মন্দিৰলৈও যোৱাকেও গৈছে, ফুৰাকেও গৈছে।
আৰু তাতে তোমাৰ সন্ধিয়া সময় সন্ধিয়া সময়কণ মানুহখিনি
উ, আৰু তাৰ মানুহ বিলাক এনেও উ, সন্ধিয়া টাইমতহে ওলাই যায়।
খালি যেনিবা তাৰ ভিতৰত দোকান দিয়া নাই দিবলৈ
উ, ভালে হৈছে। দোকান দিলে এনেই জেগা বিলাক বহুত লেত তেয়া কৰি দিয়া মানুহে।
তাকে, তাত তাত, কালী মন্দিৰ এটাও বনাই থৈছে, একদম ঘাটৰ কাষতে
অ', নদীও লেতেৰা হ'ব দোকান চোকান দিলে।
উম, তাৰ চাইডতে ডাঙৰ, ডাঙৰ জাহাজ দুখন ৰখি আছে। সেনেকে বহুত দেৰি ঘূৰিলো আমি। ইফাল সিফাল ভাল কৰি, পাগ' ভন্টিহঁতৰ লগৰ কেইজনী গুচি গ'ল
তুমি বেয়া নোপোৱা যদি অকমান ৰ'বাচোন।
আহ হ'ব।
মায়ে মাতি আছে। মই আহি আছোঁ।
অ'।
ঠিক আছে।